কি কৰিছ?
এ, মাৰ লগতে আছিলোঁ অকমান, লাগি ভাগি আছিলোঁ।
অ', এই মই আহিছোঁহে পাকঘৰৰ পৰা।
অ', সেইটোয়ে।
ভাতকেইটা বনাই থৈ আহিলোঁ, দালিখিনি চম্ভাৰ দি থৈ আহিছোঁ।
অ', এই মই মাছকেইটা ফ্ৰাই কৰি থৈ আহিছোঁ, বাকীখিনি মা নিজে কৰি ল'ব আৰু।
উম, হওক দে।
উম, তাকো নুফুটা মাছ কাৰণেহে, নহ'লে মই নকৰিলোঁ হয়।
উম, মা ঘৰত থাকিলে মায়ে বনাই বাৰু, ইয়াত থাকিলেও শাহু মায়ে বনাই হ'লেও কেতিয়াবা কৰোঁ আৰু।
উম।
উম, সেই মানুহজনে আইচ ক্ৰীম এটা আনিছে ৰ, খাই আছোঁ তাকে। খাই থাকোঁতে তোলে মনত পৰিলে, কি খবৰ বোলো, খবৰ এটাকে লওঁ।
হওক দে, মোক যে ইমান দিনৰ মুৰত যে মনত এটা পৰিলে কমচেকম।
উম, আজি কি বনাইছে এতিয়া খাবলৈ?
এই মাছে তাৰপিছত কোমোৰা, আলুয়ে, বিলাহীয়ে বনাব।
উম।
কোমোৰা নহয় পানী লাও নেকি, মই এই লাও কেইটাৰ মাজত বহুত মানে হেৰি হৈ যায়গৈ। সদায় উল্টা পোল্টা লাগে।
গণ্ডগোল লাগে ন'?
উম।
পিছে মোৰো লাগে। উম, মোৰো লাগে গণ্ডগোলটো।
খালি ৰঙালাউটো এবাৰ ভালকে চিনি পাওঁ আৰু।
ৰঙালাউটোতো চবেই চিনি পায়।
সেইটো ডিফ অকমান মানে বেলেগ হৈ যায় ন' বেলেগতকে সেইকাৰণে।
ভাজটো বেলেগ, ধৰিব পৰা যায় আৰু।
উম।
বাকী এতিয়া আজিকালি কি কৰিছ?
একো কৰা নাই, এতিয়া এনেই আছো।
অ, তাকে এই আমাৰ লগৰ জনী বিয়া গ'ল বোলে শুনিছিলো।
অ'।
তাকে বোলো, তোক সোধো জাননে, নেজান বোলো।
কোন জনিবা
এই ঋতুপৰ্ণা।
অ', অ'।
অ, তাকে এতিয়া বিয়ালৈ মাতিছে মানে। অহ, নহয়, অহ। নহয়, বিয়া গৈছিলে। এতিয়া মিতিৰ খোৱালে মানে মাতিছে। অ, তাকে তোকোকো কৈছে নে, নাই বোলো। মোক এইমাত্ৰ ফোনটো কৰিছিলহে এইমাত্ৰ। ফোনটো কৰিছিলহে মানে সেইকাৰণে মই বোলো তোক সুধি চাও।
উম, উম।
উম।
ক'ব চাগে দে পিছতকে নাম্বাৰ আছে নহয়। ইষ্টেটাছ চাইয়ে থাকে।
উম। সেয়াই। বাকী এতিয়া কলেজৰ কি হৈছে।
কলেজৰ মানে পৰিক্ষা চাৰিক্ষা, শেষ হ'ল যেনিবা।
উম।
এতিয়া বন্ধ আছে। এতিয়া আমাৰ চছেভেন আৰু সপ্তম আৰু অষ্টম মানে। অ, চেমিষ্টাৰ কেইটা, কি, বা কয় কেতিয়াবা হয়, এডমিচন আকৌ নত নতুনকে ঠিক নাই আও
দেচোন বাৰু ভালকে পঢ়ি থাক ভগৱানে কৰালে আমাৰ পীজু হাজৰিকাই ইয়াতে চছেমি কণ্ডাক্টৰ খুলিছে, তাতে কৰিব পাৰিম। ডিপ্ল'মা থাকিলে হয়, নহয়।
সেইটোৱে কম্পিউাৰত ডিপ্লমা এটা থাকিলে এটা কৰিবলৈ কাৰণে। এনেও চবে কম্পিউটাৰতে কাম কৰে ন। কি হ'ল মানে সেইটো এৰিলো ৰ। অকমান কিবা, কিবি অলপ অসুবিধা হ'ল।
অ, হয়, বাৰু অসুবিধা।
পঢ়িম, পঢ়া, মাজে, মাজে কৰিম আৰু সেইটো লাহে, লাহে। সময় আছে নহয় এতিয়াও কিন্তু মানে ভয় লাগে যে তিয়া মানে সিহঁতে প্ৰথম খিনি লয়, ন, তেতিয়া মানে ইমান নাচাই নকয়। কিন্তু আমালে মানে অকমান বস্তুবিলাক টান হৈ যাব।
অ'।
সেইটো আমাক মানে অকমান যদি
দেই দিন বাৰ গুৰু ভাল থাকিলে সব হ'ব।
উম, সেইটোৱে।
বাকী ফুৰিবলৈ গলিনি নে নাই।
ফুৰিবলৈ যোৱা কথাই পাতি আছো যোৱায়েই নাই।
অ, এতিয়া তাকে ময়ও ভাবি আছো, এতিয়া কি কৰো। আমাৰ দেউতাৰ গালটো ভাল নহয় বৰ বেছি।
উম,
হেই, আজিকালি জানইচোন। এই চুগাৰ বেছি, প্ৰেছাৰ-প্ৰেছাৰটো একেবাৰে ল, চুগাৰ একেবাৰে, তিনিশ চাৰিশ ওপৰত মানে।
উম, উম,
হে এতিয়া এ, আজিকালি জানোচোন মানুহৰ অলপতে বেমাৰ হয়।
অ, আজিকালি যিহে
এ, মাথা-চাথা ঘূৰাই থাকে দেউতাৰে বে-বেমাৰ বেয়াই লাগে।
উম, সেইটোৱে দুখ লাগে অ, দে। অহ, ল'ৰা-ছোৱালী ডাঙৰ হ'লে, মাক-বাপেকৰ যেতিয়া বেমাৰ হয়, সেইৱে দুখ লাগে।
অ, এই শহুৰ দেউতাৰ কথা কৈ আছো মই।
অ, অ,
হে, তেখেতৰ উম, গা-মোৰ ভাল নাই, তাকে বেয়াও লাগি আছে। তাকে ভাবিছো হেৰি কৰো নেকি, এবাৰ বোলো গুৱাহাটীৰ জি, এম, চি, এচ, লকে লৈ যাওঁ।
অ, পাৰি তাত কিন্তু, তাত মানে যিমান নহ বহুত যত্ন কৰে দেই, ডক্তৰ বিলাক মানে ভাল তাত মই যিমান শুনিছো ধৰ।
চৰকাৰী হ'ল কি হ'ল, মানে বৰ ভাল-ভাল ডক্তৰ আছে।
উম, গুৰুত্ব দিয়ে মানে, হেই নিজৰ সেই ৰোগী বিলাকক আৰু।
অ, সেইটোয়ে বাকীটো আৰু বাকী বিলাক নাম মেনচন নকৰো।
উম, সেয়াই প্ৰাইভেট হ'লেও, কিন্তু সিহঁতে খালি পইচাটোৰ কাৰণে বহুত
পইচা যোনে, পইচা বেছিকে দিব তাকে চাব।
উম, এ, পইচা বেচিকে দিলেও মানুহৰ মানে জীৱনটো মূল্য নাইকিয়া কৰি পেলাই, সিহঁতে লুটিহে থাকিব বিচাৰে।
হয়, হয়। আমাৰ খুৰা ক্ষেত্ৰতো সেইটোৱে হ'ল।
উম, সেইটোৱে অ, মই শুনিছো দেই বহুত পইচা গ'ল ন, তেইশ লাখ মান?
গৈছে, গৈছে, বহুত গৈছে, ত্ৰিশ চল্লিশ লাখ মান টকা গৈছে। ঘৰ মাটি বেচিব লগীয়া অৱস্থা হৈ গৈছিলে, আমাৰ দেউতাই সহায় কৰিছে।
উম, এতিয়া চাম, বোলে ঘৰটো অ, মানে ঘৰ মাটি বেছি। বাচছিলে মানুহটো যদি বাচছিলে, তেতিয়া ভাল লাগিল হয়, নহ এতিয়া চব যদি গল হৈ এতিয়া ভাল নালাগে নহয় একো আৰু।
ঘৰ মাটি বেছিও যদি মানুহজন বাচে ন, তেতিয়া ভালেই, কিন্তু মানুহজন যদি নাবাচে। বৰ দুখ লাগে আৰু।
সেইটোৱে।
সেয়াই আৰু।
আজি এয়া হেৰিলে গ'লো, মিটিঙলে গলো মানে এই আঁচনি, এই আত্মসহায় গোট যে।
অ, আত্মসহায়ক গোতৰ অ,
উম, সেয়াতে সোমাইছো ৰহ।
অ এ হেৰি তইচোন কৈছিলি কিবা এয়া মই সুধিছিলো যে তোক যে বিয়া নোহোৱা মানুহ সোমাব পাৰে নে নোৱাৰে জানিবলৈ কাৰণে
অঁ নহয় বিয়া নোহোৱা মানুহক মানে সোমোৱা লোৱাটো অকমান হেৰি হয় মানে কয় আৰু এই চি আৰ বি বুলি কয় যে সেই মানুহজনীয়ে কলে যে বিয়া নোহোৱা মানুহ ঘপকতে বিয়া হৈ গুচি যাব আকৌ এই হোপা নাম অতৰা কিবা অতৰা অসুবিধা হয় যে সেইটো কাৰণে নালাগে বুলি ক'লে।
উম নহয় আৰু ইয়া হেৰি মই যে সুধিছিলো এখন ঘৰৰে দুজন মানুহ থাকিব পাৰিবনে নাই সেই
সেইটো পাৰে।
পাৰে নেকি?
উম উম, পাৰে পাৰে।
উম।
সেয়াই আৰু সেই গ'লো মিটিঙত। সেই তাকে এতিয়া ৰেজিষ্টাৰ কৰিব লাগিব আৰু এতিয়া আমি দহ হাজাৰ টকাকে পাওঁ নে নাপাওঁ সেইটো ঠিক নাই আৰু মামায়ে দিয়ে নে নিদিয়ে।
অ হয়।
কিন্তু এই বিজেপি
এ বৰ ঘূৰা ঘূৰি কৰি থাকিব লাগে। সেইটো তথাপিও বহুত ঘূৰিব লাগে মানে পইচাটো দিব দিব আমাকো মানে হাৰাশাস্তি কৰিব নিচিনা আৰু
নাই সভাপতি আৰু চেক্ৰেটৰীহে ঘূৰিব লাগে বেছি।
উম কিন্তু কিবা মিটিং পাতিলে যে যাবই লাগিব কৈছো।
চব যাব নালাগে নহয় সেইটো নিজৰ ইচ্ছা চব যাও নাযাও। নহয় নিজৰ ইচ্ছা অ গোটেই খিনি যাবলৈ হয় বাৰু কয় বহুতত
উম উম
হয় সেইটো কথা বাৰু ঘুৰিব লাগে আৰু সেইটোয়ে ঘূৰিব লাগিব পইচাৰ কাৰণে
সেইটোৱে আৰু
বিনামূলীয়াকে পোৱা পইচা জানো মূল্য আছে
সেও সেইটোয়ে।
গাত নালাগে ন
উম
এতিয়া ৰ'দে ৰ'দে ঘূৰি ঘূৰি হিমন্ত বিশ্ব শৰ্মাৰ মিটিঙে মিটিঙে ঘূৰিবি তেতিয়া যেতিয়া মানে ধৰ ঘাম ওলাই যাব গৰমত তাৰপিছত যিটো পইচা পাবি সেইটো মূল্যয়ই বেলেগ
উম
তই চাবিচোন এনে পোৱা পইচা ফূৰ্তি লাগিব কিন্তু বেছি সময় নিটিকে হাতত
অ সেইটোয়ে।
যিটো কষ্ট কৰি পোৱা যায় সেইটো পইচা কিন্তু বহুত মানে মূল্যবান।
উম
সেইটোৱে কয় যে মানুহে এনে দিলে ধনু সোনো নালাগে। ধন সোণ নালাগে তেনেকুৱা ধৰণৰ কথা আৰু অ যাচি দিয়া সোণৰো মূল্য নাই। সেইটোৱে আৰু বাকী এতিয়া তাকে কি কৰিম নকৰিম ভাবি আছো ঘৰতে বোলো দোকান এখনকে দিওঁ নেকি কেকৰে।
অ পাৰ ত‌ই তো ত শিকিয়ে আছিলি।
তাকে মই শিকাম বুলি ভাবি আছো বেলেগক। শিক যদি শিকিব পাৰিবি বুজিছ একেলগে পাৰ্টনাৰশ্বিপতে কাম কৰিব পাৰিম।
অ পাৰি পাৰি।
উম পাৰ্টনাৰশ্বিপতে আৰু বনোৱা কনোৱা কৰি হোম ডেলিভাৰীও দিব পাৰি।
উম।
সেইটোৱে ভাবি আছো মই।
উম।
কি হয়গে আৰু ভগৱানে কি কৰে।
অকলে মানে কৰিলে মানে হেৰিটো হেতেকটো বহুত বেছি পোৱা যায়।
অ সেইট
লগত থাকিলে মানে ভাল আৰু মানুহ। আৰু এনেওতো এনেওতো হেৰিতটো বিজনেচ টো ডাঙৰ হৈ হৈ গৈয়ে থাকিব ন তেতিয়াটো পইচা বাঢ়িবই সেইটো কথাটো।
কাম বাঢ়িলে মানুহ ৰাখিবলৈ ভাল, কাম নাবাঢ়িলে মানুহ ৰাখিও লাভ নাই।
সেইটোৱে।
সেইটোৱে ভাবি আছো লাহে লাহে দোকান এখন নিম দোকান মানে কি বেকৰী এখন।
উম।
হে কি কৰো চাওঁ আৰু হয়।
অ চাই কৰি ল ধুনীয়াকে সুবিধা মিলাই কৈ
অ।
সব ভাল হলে এটা দিব পাৰিবি আও।
অ সেইটোৱে। আজিকালি ডাবৰ দোকানবিলাকত যে যি হেৰি দিয়ে ন এই কাঠৰ যে এইবিলাক কাঠেদি বনোৱা এইবিলাক বস্তুবিলাক বৰ ভাল লাগে কিন্তু দেখিয়ে ভাল লাগে।
বৰ ভাল লাগে, আকৌ দামো বহুত লয়।
অ দামটো কিন্তু বহুত দেই ক'বল
জুই চাই দাম আৰু।
একদম বহুত বেছি দাম।
হুম। কি কবি আৰু আজিকালি চলিবলৈ কাৰণো দাম বেছি কৰি বেচিবই লাগিব দেচোন। কম দামতনো কি বস্তু পোৱা যায় হয় নাই।
উম সিহঁতেওতো কষ্ট কৰিব বনাই ৰ বতাহে।
উম।
অকল বস্তুতটো চালি নহব সিহঁতে আক কিমানখিনি কষ্ট কৰিছে সেইখিনিওতো মূল্য দিব লাগিব ন আমি।
সেইটোয়ে তেখেতে বনোৱাত কম কষ্ট হয় নেকি।
উম।
মই আজি সেই কথা পাতিছিলো বা এজনীৰ লগত, বা জনী কৈছে কাপ পোৰ বয় বোলে মই বোলো তুমি বলে বুলোবা ময়ো দিম দিয়া তোমাক ববলে। সেনেকে কৈছো আৰু।
উম।
কাপোৰ বোৱা কামটো যে আজিও যে মানে ৰাখিছে মানুহে। সেইটোৱে বৰ ভাল লাগিছে। এনেইতো মানুহে মেচিন মেচিনতে আৰু চব কৰে আৰু।
সেইটোৱে আমাৰ অসমৰ গৌৰৱটো মানে ৰাখিছে যে সেইটোয়ে কিছুমান মানুহে বুজিছে যে সেইটোয়ে বহুত ডাঙৰ। তা আমিতো নাজানো তেনেকা উম।
অই হ'ব দে নহ'লে হা। ময়ো এই দালিখিনি চাওঁগে।
অ', অ', চা ময়ো অকমান যাওঁ অকন মাৰ ওচৰত।
অ', হ'ব দে।
অ', অ'। জাগে।